দাদা শুনিছেনেে শুনিছেনে আপুনি এ কি কৰি কি কৰিছ?
এই ৰাস্তাতে বতাহ মাৰি আছে একদম ৰাস্তাতে গৈছো আৰু।
খানে মাৰিব লাগে হয় নহয়।
তাকে বতাহো লাগে কিন্তু বৰষুণ যাগহে নালাগে আৰু মোক।
বৰষুণ যেক নালাগে আৰু।
তাকে বৰষুণ জাগে আহিলে মানে অলপ এই মানে ক'তো মানে কাৰো মাত কথা এটা শুনিবলৈ নাপায় যে উম উ বাকি চাত
খালো খালো খালো চাহ মানে এই হেৰি আছে ছিলে তোৰ উম কালি আন থোৱা আছিলে গজা দুতামান
অ অঁ
এতি আকৌ স তেনেকুৱা মিঠা জাতীয় বস্তু থাকিলে আকৌ সোনকালে খাবলৈ মন যায়
অ লোভটোও লাগি থাকে যে অকণ
অ সেইটোয়ে অলীয়া মানুহ যে সেইটো
তাকে মিঠাই চিঠাই বিলাক থাকিলে মানে আৰু এনেকুৱা ঘৰত ধৰ মাংস মাছ এনেকুৱা এইবিলাক
অ ভোকটো বেছিকে লাগে খোৱাটো বেছিকে লাগে
ক
হয় হয় উম উম হয় হয় সেইৰি আৰু ব খ না
তই মনে মনে আছ যে ইমান কেলে
এই হেৰি আকৌ এই মায়ে মাতি আছিলে এইফালে